অ', শুনিছা? অ', মোৰ তোমাৰ ইটো নম্বৰ দিওঁতে ফোন কৰিছে। দিছ কল হেছ কমপ্লিটএড হিছ টাস্ক বুলি কৈছে।
কি কোৱা, তুমি স্ক্ৰীনশট এটো মাক মাৰি দিবাচোন নেক্সট বাৰ হে?
অ', অ', মই কৰি চাই আছোঁ।
মানে কিয় কৈছোঁ মোৰ এইটোত মানে তোমাৰ বহুত আছে এতিয়াও।
অ'।
প্ৰাইয়ে ধৰি লোৱা টু আৱাৰ্চ মান আছে।
অ', সেইটোয়েটো। উম, অ', অ', হয় মই কপিলে কথা পাতিছো, উম।
সি মানে ব ক'লে একো নু
অ', অ', তাই
তাৰ বহুত দূৰৰ পৰা যেন কৰি থকা নিচিনা লাগে, গম পোৱা। এতিয়া ধৰ তোমাৰ লগত পাতিছো একো প্ৰব্লেম হোৱা নাই মোৰ।
কি এয়া সিঁহতৰ ঘৰতে আছা।
অ', মই আছো, এই ই গুচি গ'লগে। ঘ ঘৰলে গ'লগে।
উম, সি পোৰা মেছেজ দিছে গৈ কোনোবা ফ্ৰী আছা।
অ', অ', মৃন্ময় দাই পোৰা মৃন্ময় আৰু কপিলে পোৰা লেকচাৰ দি আছে। অ', আকৌ মোক মেছেজ দি থাকিব মোকে ফ্ৰী আছা নেকি বোলে পিছত কল কৰি আছোঁ, সেইফালে ফোনত কথাইে পাতি আছে সি।
মোকো দি আছে সি আকৌ মেছেজ এ নাম্বাৰটো দি থোৱা, সি ইফালে ধৰ লেকচাৰ মাৰি আছ বা সঁচাকে অ'।
চবফালে দিবই মানে। মানে ৰেষ্ট নলয়, ৰেষ্ট নলয়েই আও।
অথনি ক'ত ওলাই গৈছিলা।
এইফালে এনে গৈছিলো, দলংগুৰি ফালে।
পথাৰৰ ফালে।
উম।
পথাৰৰ ফালে আকৌ গৈ পেলাই আকৌ এপাক ভাল লাগে কিন্তু ন এনেই।
অ', অ', সোনমণিহতে যে ট্ৰেক্টৰখন ফচিলে যে, তাকে চালোঁ অকণ সময়। অ', তাকে চালোঁ অকণমান সময়, ফূৰ্তি। অ', অ', এখন উলিয়াব গৈছিল। সৰু টেক্টৰ নাজানে কিন্তু।
অ', অ', সেইকাৰণে সোনমণি হত আছে ন।
অ', এই মন্দিৰৰ যে ৰঙাখন যে। এইখন কিনিলে-কিনিলে।
অ', সিহঁতে কিনি পেলালে।
উম, ৰাজাই কিনি থৈ গুছি গ'ল।
অ', আগৰ এই ইয়াৰ এতিয়া কেইখন আছে বাস্তৱৰ। নীলাখন আছে ন, এনেতো সি দুখনেই লৈছিলে।
অ', এইখন লৈছিলে মানে সোনমনি দাহঁতে কাবাৰ এটা নামত লৈছিলে।
অ', অ', অ', অ'।
কিবা চিভিল বেয়া হ'ব ৰাজাই আহি পেলাই ক'লে চিভিল বেয়া হ'ব ইয়াৰ।
উম।
ময়ে দি থাকিম বুলি, মানে কিবা এটা কৰি লৈ ল'লে আৰু।
অ', এতিয়া মানে ৰাজাই লোৱা নিচিনা হ'ল আৰু ন।
অ', ৰাজাই লোৱা হৈছে ন, হ'ব এইয়া কি বুলি কয়, বাবু দা বুঢ়াগাওঁ।
অ', মই মাজতে দেখিছিলোঁ বাবুৱে চলাই আছে মই ভাবিছিলোঁ হেৰি নেকি এই ইয়াৰেই বুলি ভাবি আছিলোঁ।
অ', নাই-নাই অ', নহয় দুখন-দুখন গাড়ী মালিক হৈ টেক্টৰ চলাব লগিয়া হৈ গৈছে।
অ', তাকেইতো। আৰু হেৰি নহয়, এইটো কি বুলি কয় এই ইয়াৰ এতিয়া কি-কি বলেৰোখন আছে আৰু পিক আপো আছে নেকি?
নাই-নাই। এই ট্ৰেক্টৰখন আছে বাইকখন আছে বলেৰো এখন বনাব দি থৈছে একছেন্স হৈছিল নহয়?
ক'ত?
সি নুৱাৰালি তিনি পালটি মাৰিছে একবাৰে।
কি কোৱা?
অ'।
গম নাপাওঁ, কেতিয়া কেছ এইতো?
এ হ'ল, তিনিমাহ মানেই হ'ল।
মানে ড্ৰাইভৰটো সৈতে চাগে?
এই ড্ৰাইভৰ নহয় সিয়াত গোটেই কেইটা আছিল বাস্তৱৰ লগৰ, আনাটাল আনটা ল'ৰা আছিলে।
অ'।
তাৰপিছত এই কি বুলি কয়, মমাৰি ফালৰ পৰা যাওঁতে টাৰ্ণিংটো যে? নোৱাৰালীলে যায় এই টাৰ্ণিং টো তিনি পালটি মাৰি দিছে গাড়ী।
কোনে, চলাইছিল কোনে বাস্তৱে?
বাস্তৱৰ লগৰ এটা তাৰপিছত মিথু আছিলে বাষ্টৱ আছিলে আৰু আৰু চাৰিটামান আছিলে। এই এটাৰো একো নহ'ল।
এনেই মই হেদিনাখন মানে পুৰহী মানে দেখিছিলোঁ হবলা? বাস্তৱ বাইক লৈ ঘূৰি আছে।
অ', অ', অ', এই কাৰো একো হোৱা নাই। ভগৱানৰ কৃপাত, গাড়ী ঘুগোলা। অ'। অৱস্থা নাই গাড়ি, অ',
ৰাম-ৰাম-ৰাম-ৰাম।
সৰহ পাগল হৈ গল। ঘৰৰপা আকৌ দৌৰি-দৌৰি আহিছে।
হোৱা নাই চাগে।
তাই একো হে চাৰ্জাৰ-চাৰ্জাৰ লৈ আহিছোগে এতিয়া মানে বহিব পৰা ঠিকছে। অ', লাডোতে কাম অ', কাম নকৰা হৈ গৈছে।
এই আৰু এই ইয়াৰ বাৰ এই পিক আপ এখন নাছিলে জানো?
নহয়-নহয় এইখন হেৰি হ'ল, বেলেগৰ হে।
আকৌ সি দেখোন কৈছিল তাৰ বুলি, নহয় নেকি তাৰ?
নহয়-নহয় সেই হ'ব পাৰে সি একৌ গাড়ীৰ মালিক নহয়। উম, মানে এইবিলাক আমি কটা গম নাপাওঁ ন।
মানে কিয় কৈছোঁ, এনেই মই জনাত মানে সি দুখন ট্ৰেক্টৰ। সি কোৱাৰ মতে আৰ, আকৌ এ বলেৰো
উম নাই। অ', সিয়ে অও মালিক আও গাড়ি মালিক। গাড়ীৰ মালিক আৰু এখন গাড়ী কিনে এখন বেচিব তেনেকুৱাই
অ', সেইটোও হয় বাৰু। আকৌ অ', সেই বিজনেচ
অ', তাৰ বিজনেছ আছেই।
এতিয়াওতটো কৰি আছে সি?
অ', তেনেকুৱা এয়া। অ', অ', গাড়ী পালে ল'ব, কিনি পেলাই দুদিনমান চলাব আকৌ বেছি দিব।
গম পাইছোঁ, পায় ভাল প্ৰফিট এটা ওলাই থাকে ন।
অ', নিজৰ মানে মোৰ লাভ নহয় বাৰু মোৰ লগতে তাকে বুইছা নাই তাৰ, দুইদিমান চ চলাব ন, তে তেল চেল ভৰায় পিনে উৎপাত কৰিব, ঘূৰিব যাব। আকৌ আহি আকৌ দুদিন পিছত বেচি দিব।
গম পালো, এই অলপ চলপ কিবা এটা লাভ হৈ থাকে আৰু সেইটোতে আৰু ন।
উম, এইয়া দুহেজাৰ পোন্ধৰশ তেনেকুৱা কিবা এটা লাভ হৈ থাকে।
উম, তাকে- তাকে ঠিকে আছে বাৰু। ভাত পানী খোৱা নাই অ', খামহে, এই মই বোলো তোমাৰ খবৰ এটা লওঁ কিনো কৰি আছা।
অ', চা আতচ্ছা।
বহুত দিন হ'ল খবৰ চবৰ লোৱা নাই যে।
তুমি খালা নাই।
খামগৈ আৰু ভুক চুক নলগাই হ'ল। নাই- নাই। এই বা যি বৰষুণ দিলে, ৰাতিপুৱা উঠিছোঁ, হৰ হৰাই দিছে। অ', আকৌ ব্লেংকেতখন লৈ শুই আছোঁ।
এ মই গমেই নাপাওঁ সেয়া বৰষুণ চৰষুণৰ কথা, মই বেয়া হৈছো মানে আজ জি গম পাইছানে, কালি এনেকুৱা ভাগৰ লাগিছে নহয়, মই বোলো কালি ৰেচ দিম আৰু নহ'লে বোলো এ পাগল হ'ব লাগিব ইও কৈছে গুট তিও, সিয়ে মই মানে লাষ্টত কথা পাতিছো আৰু ৰাতি দেই।
অ'।
মানে টানা নাই আৰু মই বোলো গোট বি মই যে শুই যাম আও কৈছে মইয়ো বুইছা নহ'লে যে এ মোৰ চুৰ বেয়া হৈ যাব, ৰেষ্ট দিব লাগিব মূৰটো অকমান।
কিমান কথা পাতিবা। আমনি লাগি যায়গে গৈ।
কি ক'বা।
উম, তাকে।
আৰু কলেজটো হ'ব আৰু ষ্টাৰ্ট তোমালোকৰ। আগষ্ট পা ন, কাপোৰ ড্ৰেছ চেছ চিলালা নে নাই।
নাই-নাই যাম হে।
উম।
যোৱাই নাই।
এন চি চি ড্ৰেচটোতো তোমাৰ
খাক, এই বা গৰমত যে পিন্ধিবা কৈছোঁ নহয়।
গৰমতটো তোমাৰ ঘাম উলিয়াই দিব সেইডাল ড্ৰেছ।
উম, উম, উম। ঠাণ্ডা দিনত, অ', ঠাণ্ডা দিনত ভালেই বাও ঠাণ্ডা দিনত ইমান চিন্তা নাই। উম, উম, গৰম দিনত।
তুমি অক্টোবৰৰ পিছৰ পৰা ভাল পাবা আৰু সেইযোৰ কাপোৰ পিন্ধি, কাৰণ অক্টোবৰৰ পিছত ত' সেই ধৰ ৰাপুৱাই যাব লাগিব চাগে, দেওবাৰেতো ইমান টাইমতে মাতিব। অ', কিন্তু এটা কথা ন গৰম দিনত বাৰু তুমি ধৰ উঠি গৈছা, সেইটো বাৰু ঠিকেই আছে।
অ', অ', কেনেকে উঠিম কেনেকে উঠিম অ', যদি চাৰে পাঁচটাত মাতে। আন্ধাৰে মুন্ধাৰে যাব লাগিব।
তুমি ভাবাচোন আৰু যদি কিবা কাৰণত আজিকালি সেই কুঁৱলীটো নাই বুলিহে। আগততো তুমি যদি সেই কুঁৱলী পৰা হয় তে তিয়া হ'লেটো তুমি আৰু আধা ঘণ্টা আগত যাব লাগিব ঘৰৰ পা। কাৰণ গাড়ী লাহে- লাহে চলাব লাগিব।
অ', কোনোবা এদিনাতো দিব ন কুঁৱলী। ঠিকছে, উম, সেইটোৱেইতো, আকৌ যো আকৌ জোতা কিনিব আছেই, জোতা এযোৰ ছশ টকা, কলেজৰ যোৰত ছশ টকা, অ'। কলেজৰ যোৰত ছশ টকা ল'ব, ছশ পাঁচশ টকা ধৰ।
উম, উম।
আকৌ এ এন চি বুট বি এম এছ য'ত ল'ব।
অ', কলেজত কি তোমালোকে চাগে এনেকুৱা লোফাৰ টাইপে পিন্ধিবা চাগে নে
অ', ল ল'ফাৰছহে পিন্ধিব লাগিব। আকৌ নো কি হয় হেৰি স্প'ৰ্ট জোতাসোপা পিন্ধিবা।
আৰু ইয়াত তোমাৰ হেৰি
বি এম এছ এছ, অ', বোট লাগিব।
বুট দুযোৰ চাগে।
উম, বুট দুযোৰ লাগে এজোৰটা প্ৰেকটিছত কৰিব গ'লে আকৌ ধৰ এই কেতেবা পোন্ধৰ থাকিলে ভাল এযোৰ কিনি পেলাই, এনেকে। ছশ সাতশ টকা পৰি যাব, এতিয়াতো আৰু দাম বাঢ়িব।
তোমাৰ অল টোটেল মানে দুহেজাৰ টকা তিনিযোৰ জোতাত যাব।
অ', দুহেজাৰ টকা তিনি গুচি যাব।
লোফাৰ আহিল কিবা আহিল ধৰ ন।
উম, উম।
বা গুটি মানুহ ৰখিবলৈ তত নাই। ফোন মাৰিলেই মোক, হোৱাটচেপত। বেলেগ আৰু এইফালে কাটিছিলেহে চাগে।
অ', অ', কবিলে কাটিছে, অ', কবিলে কাটিলে হৰক সুধিছে, ফোন কৰোনে বোলে।
উম, তাকে।
তেতিয়া আকৌ গ'দিয়ে তোমালে ফোন কৰিলে।
তোমাৰ তোমাৰ- তোমাৰ তোমাৰহে গাড়ীখন বহুত বেছি টাইম নচলিব আৰু।
অ', অ'।
তোমাৰ লাহে- লাহে সমাপ্ত হৈছে আৰু। উম, তোমাৰ কষ্ট কমিব আৰু ন এতিয়া। কম গুৱাহাটী আপ ডাউন মাৰিছা।
এ নহয় মানুহক আকৌ ছাইট ইনকাম এটা লাগেও নহয় ন। কিমান তুমি ঘৰত এনে গাড়ীখন পেলাই থ'বা, ভালেই কৰিছা।
উম, উম, উম।
বাকী মাইলেজ ঠিকেই দি আছে নহয়।
অ', সেইখন ঠিকেই দি আছে, এই এতিয়া হাইৱেত সিদিনাখন চাইছিলোঁ থা- থা থাৰটি এইট দিছে।
এই নাইচ, অতি সুন্দৰ।
ফটো মাৰি থৈ দিছোঁ, মানে অবাক ইগনিছখনে এনেকোৱা
গম পাইছো গম পাইছোঁ।
এতিয়াতো এইবিলাক ৰাষ্টাত দিব। টুৱেণ্টি ফাইভ টুৱেণ্টি টু তেনেকেহে দিব।
কেনেকে দিয়া
সেইদিনাখন উম, সেইদিনাখন যোৰহাট যাওঁ এ বা থাৰ্টিএইট দিছে, উম।
কি সুন্দৰ।
উম, মই তেতিয়া বাইছশ টকা তেল ভৰাই থৈ আপডাউন
উম। সেইটো হয়, বাকী এনে ৰনে তহঁতৰ ঘৰৰ গাড়ীখন চলাওঁ নাই।
অ', চলাইছোঁ অ', অ'।
মানে ভালকে জান নাই পোৰা।
অ', মই প্ৰথমেই এই এম্বুলেঞ্চলেহে শিকিছোঁ। চুমৰডাল অ', আৰম্ভণি ডাঙৰ শুনিবলে।
এই বাহ। আ আৰম্ভণি মস্ত গাড়ী।
অ', কিন্তু যি মানে গিয়াৰ লগাব হ'লে ন, গিয়াৰটো লগাওঁতে ফা ফাৰ্ষ্ট চাইডে যেতিয়া গৈছে, গিয়াৰ লগাওতে মানে মই ৰং ছাইডে গুচি যাওঁগৈ, গিয়াৰ গেয়াৰদালো চাব লগা আকৌ এইখন চুম'খনত ক্লাছডাল বহুত জোৰ লাগেতো, গোটেই মানুহগাল উঠি যাব গোটিয়ে মেছেজ দিছে।
উম।
ফ্ৰী আছা নে বুলি কৈছে
উম, হেৰি তোমাৰ এইটো কি বুলি কয় এই এতিয়া এইখন চলাব পাৰা নোৱাৰা, ইগনিছখন।
এইখন ফাদাৰে নিদিয়ে কিবা কৰি দিওঁ বুলি।
অ', সেইটোও হয়।
উম, ডাঙৰখনটো লোহাৰ ন, ইমান চিন্তা নাই কিবাকিবি হ'লে, উম, উম। উম, উম, আকৌ এখন ডাঙৰখনতকে এখনত কিবা এটা হ'লে বেছি পইচা যাব।
বেছি যাব সেইটোৱে, আৰু সেইখনটোতো তোমাৰ গপচ গাড়ী।
উম, পোৰা গ
বলেৰো চুমু ধৰ এইবিলাক অকমান লাগি গ'লে এইবিলাক একো কথাই নাই।
একো কৰা নাই অ'।
ক'ৰবাত ঘহঁনি খাই গৈছে, কিবা হৈছে ধৰ।
অ'।
বেয়া মজবুতটো গাড়ীখন।
অ', মজবুত আছে, বহুত মজবুত আছে।
অ'।
উম।
তেতিয়া নাই শিকি থোৱাটো ভাল বুজিছা, কেতিয়াবা ধৰ বিপদে-আপদে কামত আহিব হয় নে নহয়। কেতিয়াবা ধৰি লোৱা বোলে ৰাজীৱ দা নাই, তুমি বোলে ফটক কে কিবা এটা ইমাৰ্জেঞ্চি হৈছে ঘৰখনৰ তুমি যাব লাগে এতিয়া লৈ পেলাই মানুহজনক, তেতিয়া লৈ যাব পাৰিবা আৰু। তেনেকুৱা কাৰণত ভাল, ৰাতি বিয়লিৰ কাৰণে।
অ'।
ঠিকে আছে শিকি থৈচা। লাগে- লাগে এই নলেজটো লাগে অ', গাড়ী চাড়ী যে। শিকি থোৱাটো ভাল।
বাকী কি কৰি আছা এতিয়া।
এই এনেই শুই আছো, তুমি।
হা।
শুই আছো এনে, তুমি।
মই এই এহেতৰ ঘৰতে বহি আছো যাম, ঘৰলেকে যাম, কিবা এটা খামগৈ।
অ', ময়ো এই তোমাৰ লগত কথাটো পতাৰ পিছত খাম নেকি কিবা এটা ভাত পানী অলপ।
মই মানে ৰাতিপুৱাই- ৰাতিপুৱাই বকনিগাল খাই দিলো ন মা- দেউতাৰ পা।
কিয়।
মা-মা দেউতাৰ লগৰ দুজন আহিছিলে, মই এতিয়া ত কি কথা পাতিম, অ', ভালনে বহিছে বহক মই আহি আছো ৰ'ব বুলি কৈ মোৰ ঘৰৰ ভিতৰত মোবাইল চাই আছিলোঁ যে।
সেইটো সেইকাৰণে, ই মোবাইলেই চাই থাকে অনবৰত বোলে, কাম বন নাই, অ', এই
হেন তেন কিবা কিবি, সেইটো আছেই এইটো চবতে আছে এনি টাইম খালি ভিতৰত মোবাইলডাল সুমিয়াই টিপি থাকিব হে।
উম, উম, এতিয়া কথা পাতবা বুলি কয় এতিয়া মোৰ পঢ়াব পঢ়াবলৈগৈ। উম, আগৰ পঢ়াটো নপঢ়ি কিবা কিবি ধি
পাই, তাকে তাক